হেল্ল' শুনিছা
অ শুনি আছা নে।
অ অ শুনি আছো মোৰ ভইচটো শুনিছা অ। আজি দিনটো কি কি কৰিলা।
মই আজিৰ দিনটো মানে এনেই ঘৰতে আছিলো।
আচ্ছা আচ্ছা
বহুত গৰম পৰিছে যে। বাহিৰতে বহিছো আজি মানে এই ফ্ৰেড জনো আহিছিলে আজি কম টাৱাৰত কিবা এক্জাম আছিলে ন।
অ আচ্ছা আচ্ছা অ না অ মই তাৰমানে হেৰিত গ'লো মোৰ বাৰ তাত গৈছিলো আজি হা মোক মাতিছিলে মানে। এ এনে আৰু উম দুপৰীয়া খাবলে ত দুপৰীয়া তাতে খালো। অ আৰু খাই লৈ মোৰ মানে হে কৰিলো ফেচিয়েলটো কৰিলোঁ তাতে ফেচিয়েল থ্ৰেডিং এইবিলাকো কৰিলোঁ। ত তেনেকে গ'ল আৰু অ তেনেকে গ'ল। তাৰপিছত আহিলো আৰু বাকী দূৰত ক'তো যোৱা নাই আগবেলাটো ঘৰত আছিলো তাৰপিছত দুপৰীয়া তাতে সেনেকে গ'ল। আহ ইভিনিং মান আহি পালো আৰু, সেয়া।
অ',
এ ৰেষ্টুৰেণ্টত গৈছিলা তুমি?
অ, অলপ আগত মানে এনেই, আহ ঘূৰিবলে গৈছিলো।
অ, ভাত
তাৰপিছত আকৌ ভাততো খোৱা নাই দেই, মানে তাতে পিজ্জা খাবলৈ গৈছিলো।
অ', এতিয়া ভাত খোৱা নাই?
এতিয়া উম, ভাত বনাই আছে মানে।
অ, আচ্ছা আচ্ছা আচ্ছা অ, অ, তুমি বনাব নালাগে তাৰমানে? মই চি মানে দুপৰীয়া বহুত খালো, এতিয়া চিম পুলকে বনাইছোঁ। আ ভাত অকণমান খাই ল'লোঁ, কিন্তু খাই ললো কিন্তু মোৰ আ মানে হেৰিবলাক ঠিক ঠাক কৰা নাই আৰু। বাচন বৰ্তন এইবিলাক হেৰি কৰা নাই। এ টাইমত খাই ললোঁ আৰু, তেনেকে। বেছি একো কৰা নাই চিম্পুলকে বনাইছোঁ।
কি বনালা?
অ, মই আলু ভাজি বনালো। আৰু ভাত আৰু তোমাৰ হেৰি আছিল এই জলা বটা তোমালোকে জানানে? সেই যে বাচ্ছা হ'লে যে জলা বটা দিয়ে। নাজানা চাগে ন? এ দিয়ে অ, আমাৰ তাৰমানে সৰু বেবী হ'লে জলা বটা দিয়ে তাৰমানে। একদম জলাটো পিচি শুকানকে সেইটো মানে চব মানুহক বিলায় আৰু। হাঁ? তেনেকা ওচৰৰ মানুহে দিছিলে সেই তাৰ মই বৰ ভাল পাওঁ সেইটো খাই পেলাই। সে তাকে অকমান ললোঁ। অ, মানে যেনেকে আচাৰ লোৱা সেইটো ওচৰত লব পাৰি। তেনেকে খালোঁ আৰু লগত মই হেৰি, হেৰি চালাদ বনালো তোমাৰ তিয়হৰ চালাদ। বনালোঁ। তেনেকেই খালোঁ আৰু, হম।
ভাল লাগে ন' খাই?
ভাল লাগে খাই ভাল লাগে।
মানে এইটো নামনি অসমত আছে নেকি?
এইটো আমাৰ নামনি অসমৰ হয়। মানে সৰু বাচ্ছা জন্ম হলে সেইটো দিয়ে মানে আমাৰ বিশ্বাস আৰু যে মানে সেইটো যিমান জলা কৰি দিব পাৰি সিমান জলা কৰি দিয়ে যাতে বাচ্ছাটো তাৰমানে সিমা সেইটো যদি বেছি জলা হয় বা চ্ছাটো মানে সিমান খিনি চোকা হয় আৰু সেইটো কম জলা হলে বা চ্ছাটো সিমান সিমান চোকা নহয় গম পালা? মানে সেইটো আমাৰ বিশ্বাস আৰু। তেনেকে মানে দিয়ে। আৰু লা আ লাৰ লাডু দিয়ে, লাডুও দিয়ে তেনে কেঁচা গুড়া লাডু। তেনেকে।
নিদিয়ে?
এ, তেনেকে দিয়ে আৰু।
আৰু
অ', অ' কি কৈছা?
কালিৰ প্ৰগ্ৰেম টো।
কালিয়েই তেনেকুৱা একো প্ৰব্লেম,
কালি, কালি কিবা তোমাৰ মানে কালি দিনটো প্ৰগ্ৰেম আছে, মই মানে আ, মই ক'ৰবাত যাবলৈ হ'লে আগদিনাতে ভাবোঁ আৰু। ঘৰতে থাকিবা নে কিবা কাম আছে? কাইলে?
অ' অ' নাই নাই, মানে মোৰ আকৌ প্লেন বিলাক মানে চাডেনলি। মোৰ মানে‌
অ' চাডেনলি হয়, অ' আচ্ছা আচ্ছা অ' অ' অ' এ ঠিকে আছে। গম নোপোৱা ন অ‌' মোৰ কালি তেনেকে প্ৰগ্ৰেম নাই। তেনে মানডে আছে মোৰ, তেনেকা কাম। মই মানে আগতে মানে হেৰিটো চাই লওঁ আৰু তেনেকে, উম ভাবি লওঁ আৰু। কালিতো চানডেই হয় এনেও, কিনো কৰিম ঘৰতে তোমাৰ
চান, এনেই কিন্তু চানডে মানে এনেকে ঘূৰিবলৈ গৈ মই বেয়া নাপাওঁ দেই।
ভাল ভাল লাগে, চানডে অকমান ঘূৰি ভাল লাগে। কিন্তু কি কৰিবা কালি, মোক কাম নাই। ফুৰিব গৈ ভাল লাগে কিন্তু কালি মানে মোৰ প্ৰগ্ৰেম নাই।
অ' অ'।
আ, মানে মোৰ ফ্ৰেণ্ড কেইজনী তাৰমানে হেৰিত গ'ল, এ‌ তুৰত গ'ল। ‌ মানে সিহঁতে এ হেৰি অৰুণাচল গৈছে। এইটো, মই মানে এইটো মোৰ তিনদিন মান নহ'ব আৰু। একেলগে আমি একেলগে যাওঁ ক'ৰ'বাত গ'লে, ফুৰিব।
উম উম
মানে কালি আৰু মই ঘৰতে থাকিব লাগিব। ম‌ই যাওঁ বাৰু, মই চানডে চানডে অকমান ওলাই যাওঁ তেনেকে ফুৰি ভালো লাগে।
ময়ো ভাল পাওঁ বাৰু চানডে ওলাই গৈ। আগতে গুৱাহাটীত থাকোতে আমি চানডে দিনা কিবা এটা প্লেন থাকেই আৰু।
হা হা হা।
উম।
মানে হেৰি কৰা নে লং ড্ৰাইভ কৰা? নে ওচৰতে এনেই ফুৰি আহা?
আগতে মা মানে ওচৰতে দেই গুৱাহাটীৰ ভিতৰতে আৰু।
অ' অ'
উম, তেনেকুৱা মানে দূৰ ওচৰ বুলি কথা নাই আৰু, যেতিয়া য'ত মন যায় আৰু
য'ত মন যায় হা হা হা। মই মানে ওচৰত হ'লে ইমিডিয়েটো - প্ৰগ্ৰেম কৰা যায়, কিন্তু দূৰত হ'লে মই মানে আগতে প্ৰগ্ৰেমটো কৰো। য'ত নেকি দূৰত মানে কি ধৰা, দূৰত মানে তিনি, অ তিনি চাৰি দিন তিন দিন মান লাগে ন, কৰ'বাত ষ্টে কৰিব গ'লে তেতিয়া মানে আগতে প্ৰগ্ৰেমটো বনাও, ‌অ তেনে
অ' অ'
আমি তেনেকে বাৰু এনেই অব ডিচকাছ কৰিয়ে যোৱা হয়, ‌ কিন্তু আমি মানে কেতিয়াবা মাহী মাহীহঁত আগতে গুৱাহাটীত আছিলে ত' মানে মই মাহীহঁতৰ লগত গ'লে মানে ইমান ডিচকাচ কৰা নহয় মানে নিজৰ গাড়ী আছেই যে মানে গাড়ী কৰিব লগা নহয়, তেতিয়া মানে কি হয় এনে ডিচাইদ কৰিলো আৰু যে এ আমুকলে যাও ব'ল মানে চেৰাপুঞ্জী যাওঁগে ব'ল এনে কয় আৰু লগে লগে ওলাই মেলি গুচি যাওঁ আৰু।
অঁ ড্ৰাইভ কোনে কৰে?
আম মহায়ে কৰে।
অ তেনেহ'লে
মহ অ মহায়ে কৰে নাইবাতো দাদা দাদা এজন আছে দাদাজনে
অ তেতিয়াহ'লে কথা নাই আৰু তেনেকুৱা হলে ভালেই।
উম আমি মানে ষ্টে কৰিবলৈ ইমান নাযাও দেই মানে থাকিব থাকিব লগাকে।
আচ্ছা আচ্ছা আচ্ছা। অ কিন্তু মানে সেয়া আৰু লগত মতা মানুহ এটা থাকিলে ভাল আৰু। তেনেকুৱা হ'লে আমি আৰু কেতিয়াবা ছোৱালীক ছোৱালীও প্লেন কৰোঁ। মানে এবাৰ কি হ'ল মোৰ লগৰজনীয়ে ক'লে ব'ল আমি হেৰি যাওঁ তেজপুৰ যাওঁ। মই বোলো তেজপুৰতো যাব মোৰো মন আছে তাই কৈছে মই তাই ঘৰৰ গাড়ীখন লৈ যাও বুলি ক'লে তাই তাৰমানে ড্ৰাইভ কৰিব নাজা মইওতো নাজানো মই জানো মই স্কুটি চলাব জানো। কিন্তু মই গাড়ী ফ'ৰ হুইলাৰ নাজানো দেই। ত' তাই এ তাই তোলা নাজানে। অ মই বোলো তেতিয়াহলে তাই কৈছে মই বোলো কেনেকে যাবি উম তাই কৈছে হেৰি অ আমাৰ সিহঁতৰ পাৰ্মেণ্ট ড্ৰাইভাৰ নহয় মানে মাতি দিয়ে হা লাগিলে অ তাই কৈছে তাইক মাতি দিম আমি যাম মই বোলো নাযাওঁ দেই মই বোলো ল মই লাগিলে হেৰিতে যাম। অ এই হেৰি যে বাছ চলে যে অলপ দামী টাইপৰ মই বোলো মই তাত তাতেই যাম কিন্তু মই বেলেগ ড্ৰাইভাৰৰ লগত নাযাওঁ কাৰণ চোৱা আমাৰ লগত ল'ৰা চৰা নাই ল'ৰা থাকিলে কথাটো অলপ বেলেগ হৈ দিয়াচোন হয় নে ন হয় ল'ৰা চৰা নাই। তাই আৰু মই যাম আৰু ছোৱালীজনী সিমান চালো নহয় তাৰমানে মোৰ ওপৰতে মোৰ ওপৰতে ভৰসা কৰি যাব আৰু ড্ৰাই মই ধৰা ইমান তেজপুৰৰ এতিয়া গুৱাহাটীত চব চিনি পাওঁ মই অলিয়ে গলিয়ে চব চিনি পাওঁ এতিয়া তেজপুৰলৈ সি যদি কিবা কাৰণত কয় বাইদেউ এইটো ৰাস্তা চৰ্ট কাট হয়। কথাটো কৈছো মইতো নাজানো সঁচাকে সেইটো ৰাস্তা হয় নে? নহয় সেনেকে যাম যাই লৈ যায় যদি আৰু ইমান দূৰ হয় এ, মানে অচিনাকি ড্ৰাইভাৰ এটাক ল'ব মই সিমান ঠিক নে দেখিলোঁ, জানা, ত সেইকাৰণে মানে মই ক'লো মই বোলো নাই মই ড্ৰাই গাড়ীত নাযাও, যাওঁ যদি, মই হেৰিতে যাম এই বাছ গৈ থাকে যে যাম, বা বাছৰো তাতে এচি থাকে নহয় কিছুমান মই পিচে তেনেকে যাম। অলপ ৰিস্ক লব টান পালো জানানে তেনেকে গ'লো আৰু, ৰাতিপুৱাই গ'লো। ৰাতিপুৱাই গৈ তাতে ভাত চাত খাই পেলাই তাতে তোমাৰ, অকম বেছি চোৱা নহ'ল অ'ট এখন লৈ অলপ ঘূৰি লো, অহ ঘূৰি লৈ, আহ তাতে দুঘন্টামান ঘুৰিছো। দূৰতো চাব লগা আছিলে কিন্তু নহ'লগে। এ, তাৰ পিছত আকৌ ৰিটাৰ্ণ মাৰিলো যিহেতু ধৰা গাড়ী লৈ ফুৰিবলৈ সময়টো নাটনি কম হয় ন? মানে - চোৱা ভালকে হয়। কিন্তু আমিতো হেৰিত গ'লো যে তেনেকে আহিলো- তাৰমানে গাড়ী নিব পাৰি যদি ধৰা মতা মানুহ এজন থাকে, হয় নে? উম, তেনেকে আৰু। সেই কাৰণে আৰু তেনেকে আহিলোঁ। চালো অলপ -চলপ। কিন্তু আকৌ যাব, ভালকে যাব লাগিব আৰু।
অঁ, কি কৈছা?
তুমি তেজপুৰ গৈছানে?
নাই- নাই, তেজপুৰলৈ যোৱা হোৱা নাই বাৰু আজিলৈকে।
অঁ, অঁ, অঁ, ভাল বহুত নিট এণ্ড ক্লিন হয়, চাফা হয়। অঁ, মানে গৈ ভাল লাগে তেজপুৰত। তোমাৰ-
অঁ, অঁ, এনেই যাব মন আছে দেই তেজপুৰলে।
হা, হা, হা, কিছুমান চাবলগীয়া জাগা আছে হা আৰু- তোমাৰ তাৰে লিচুটো বহুত টেষ্টি হয়।
অঁ, তেজপুৰৰ লিচিটোতো বিশ্ববিখ্যাত।
হা -হা বহুত টেষ্টি হয়। তো তেনেকে সময় পালে- এতিয়া চোৱা আমাৰটো লাইফতটো সদায় ব্যস্ত ন? তাৰ মাজতে আমি হেৰি কৰিব লাগিব ন? সেই তেনেকে আৰু, যেনেকে আৰু। তোমাৰ- তোমালোকে ভাত কেতিয়া, কেইটা বজাত খোৱা?
ভাতৰ তেনেকুৱা টাইমিং নাথাকে মানে যেতিয়াই হয় তেতিয়াই খাওঁ আৰু।
অঁ, ঠিকে আছে।
উম, এতিয়া মই মানে আলহী- আলহী ঘৰত আছোঁ, সেইকাৰণে নটা -দহটা ভিতৰত হৈ যায় চাৰে নটা মানত।
অঁ, অঁ চাৰে নটা মানত ন। আমি আৰু যিমান পাৰোঁ সোনকালে খাওঁ। কিন্তু আ কেতিয়াবাহে কাম থাকিলে আৰু দেৰি হয়, এনে আমি সোনকালেই খাওঁ পাৰিলে।
উম।
আজৰি হৈ ভাল আৰু।
তাকে।
কাম বহুত আছে অঁ, শেষে নহয় কাম বিলাক, কিমান কাম থাকে!
উম, ঠিকে কৈছ।
আজি তোমালোকৰ কি বনাইছে?
আজি, আজি আমাৰ মানে- হেল্ল'।
ঠিক আছে দিয়া, মই অলপ পিছত ফোন কৰি আছোঁ হা।
অঁ, অঁ।